হেল্ল'!
হেল্ল'!
অ ব'লা আজি আমি চকলেটৰ কথা পাতো।
অ বলা।
অ তুমি কি চকলেট ভাল পোৱা?
মই খাই ভাল পাওঁ ডেইৰী মিল্ক, মাঞ্চ, কিটকেত, পাৰ্ক চিল্ক, ফাইভ ষ্টাৰ, খোজ পেলো, স্নেকাৰ্চ
অঁ অঁ।
জেমচ আৰু তুমি?
হেল্ল'
অৱ কোৱা
অৱ কি কি চকলেট ভাল পোৱা?
কলো দেখোন।
কি কি?
তুমি কি কি খাই ভাল পোৱা চকলেট?
অ অ মই তোমাৰ চিল্ক ভাল পাও তাৰপিছত মাঞ্চ ভাল পাওঁ কিট কেট ভাল পাওঁ তাৰপিছত তোমাৰ এটা চকলেট ওলাইছে চিল্কৰ ডাঙৰ সেইটো ভাল লাগে।
অ অ আচ্ছা
সে দেৰিমালকটো ইমানো ভাল নালাগে মোৰ।
অ কিন্তু মই দেৰি মাকটো খাই ভাল লাগে মানে দেৰি মাকটো বহুত টেষ্টি হয়
অ অ আৰু কি ভাল পোৱা?
আৰু মই জেমছ খাই ভাল পাওঁ তাৰ পিছতে সৰু ইকলেয়াৰছ খাই ভাল পাওঁ খ্ৰীচপেলো খাই ভাল পাওঁ চব। চকলেট খাই ভাল পাওঁ জেলী চকলেট টো খাইও ভাল লাগে।
অ অ এইটোও ভাল লাগে চিল্কৰ খাইছানে।
কোনটো অ হটশেপটো খাইছো বহুত টেষ্টি হয়।
অৱ ইমান টেষ্টি হয় সেইটো।
বহুত টেষ্টি হয় আৰু কি কয় সৰু চকলেটটো খাই পাইছানে এই যে জেলিটো।
জেলি মানে কোনটো এই চকলেটৰ সেই সৰু সৰুটো।
ঘৰৰ জেলিটো ভাল লাগে তাৰ পিছতে ককনাট চকলেটো খাই পাইছা।
অৱ অৱ
সেইটো কি মজা লাগে ন খাই।
অ মজা লাগে ইকিলৰ্ছটো ভাল লাগে।
অ ইকিলৰ্ছটোও ভাল লাগে খাই।
অ তাৰপিছত মোৰতো ফেভাৰট চিল্ক কি হয়
অহ অহ
অহ
তাকে আৰু।
তোমাৰ কিতকেটো মই ইমানো ভাল নাপাওঁ।
অ অ
অ তাতে চুগাৰ থাকে যে।
আচ্ছা।
উম উম বোৰ ভাল চাগে
অ অ সেইবোৰ ভাল লাগে আৰু সেইবোৰ চেক টেক মই মই বেছিকে মই ডেৰিমিল্কে ভাল পাওঁ ডিৰিমিল্ক খাই ভাল লাগে আৰু এই মিল্কীবাৰটোও খাই ভাল লাগে ডাঙৰ মিল্কীবাৰ।
অ মিল্কশ্বেক বনাব লাগে ন।
অহ কি মজা লাগে খাই।
তাতে তোমাৰ মিল্কশ্বেকত ডেৰিমীল্ক দিলা দুটামান গাখীৰ দিলা আৰু চকলেট দিলা।
অ মইতো চায়ে থাকো ৰেচিপি।
অ বহুত টেষ্টি হয় ৰেচিপিটো একদম মানে ইমান টেষ্টি চকলেটৰ ৰেচিপিবোৰ ভালে।
আহ ভালেই। আৰু ইজিও আছে আমি চকলেটটো আমি ঘৰত টো বনাব পাৰো যদি ৰেচিপি চোৱা তুমি।
অহ‌ অহ তাৰে ডেলিমিল্কৰ দেৰিমিলকৰ ভাল। ভাল লাগে আৰু খাই পিনে।
অ ভাল লাগে খাই।
উম
তুমি এনে সৰুতে কি কি চকলেট ফাৰ্ষ্ট টাইম খাইছিলা?
মইতো ফাৰ্ষ্ট টাইম মোৰ মনত নাই বাট লাগিছে ডেৰিমিল্ক খাইছিলো। অ তাৰপিছত চিল্ক চিল্কো ইমান খোৱা নাই।
অহ
অ মানে চকলেটতটো ভালে লাগে। টেষ্টি লাগে।
ভাল ভালে লাগে।
অ একদম জুচ বনালে এইটো আৰু টেষ্টি।
অহ সেইটো চকলেট ভৰাই মিল্কশেক বনাইয়ো খাব পাৰি ঘৰত ইজিয়ে হয়, গাখীৰ চাখিৰ ঢালি চকলেটটো মেল্ট কৰি কিনে তেনে গাখীৰ ধালিলা তাৰ পিছতে আইচ ধালিলা তাৰপিছতে তুমি হেৰি কৰি দিলা চকলেট আৰু মিল্কতটো ততে তাৰ ওপৰতে আইচ ঢালি দিলা হৈ গ'ল আৰু
অ অ তাতে চিৰাপ ঢালিলা
অ হাৰশিষ ঢালিলা ভাল লাগে আৰু
আহ তাৰ ওপৰত তোমাৰ বৰ বৰফ দিলেতো আৰু ভাল লাগে
কফি টাইপ হৈ যাব অলপ কফিও ঢালি দিলা
অঁ
অ ভাল লাগে সেনেকে খাই
আহ পুৰা একদম ভাল লাগে খাই কিনে।
উম উম তাকে। মইতো সেনেকেই খাওঁ গৰম দিনত চকলেট ঘৰত থাকিলে চকলেটবোৰ হেৰি কৰি মেল্ট কৰি কিনে চেক টেক বনাই খাওঁ ভাল লাগে আৰু তাতে আইচ ঢালি দিও। চিৰাপ ঢালি দিওঁ তাৰ পিছত সৰু সৰু চকলেট বোৰো চাইডে চাইডে লগ গাই দিও
অঁ
তেনেকে খাও তুমি কেনেকে খোৱা
মই সেনেকেই তাতে তোমাৰ চিৰাপ ঢালি দিওঁ
অ অ ঠিকে আছে। ঠিকে
উম উম ভাল লাগে আৰু খাই।
অ ভালে লাগে খাই সেইখিনি।
কিটক দি দিবা ওপৰত।
অ কিত কেট দিও ভাল লাগে।
অঁ তাৰপিছত তোমাৰ হৰ্ষিজটো দিলেও ভাল লাগে।
অ হাৰচিচ টো দিলে ভালে লাগে চকলেট চকলেট মিল্কশেকটো যদি আমি বনাওঁ তাৰ ওপৰত হাৰেচ টো ঢালি দিলো হৈ গ'ল আৰু
দিলে আৰু মানে ভাল লাগে। দেৰ মেৰ কৰো মানে তুমি কি কি চেক খাইছা চকলেট
টপিকত নাহে ন।
নহয় নহ কোনটো কোনটো চকলেটৰ চেক খাইছা?
মই দেৰ মেকৰ চেক খাইছো তুমি?
অ দেৰি মেকল চকলেটৰ
অ তুমি
মই দেৰ মাইল কৰি খাইছো ইমান নাখাও মই এইটো ভাল বেছি চকলেট বস্তু ভাল নালাগে যে বহুত চকলেট খাইছো মানে সৰুতে
অ অ আচ্ছা আচ্ছা মইয়ো‌ সৰুতে বহুত খাইছো ৰবা।
উম। চকলেটৰ ভাল লাগে, টেষ্টি থাকে ন।
উম।
কোনটো চকলেট বেয়া পোৱা তুমি?
মই হেৰি ভাল বেয়া পাওঁ কি কয়, এই যে এ এই যে এটা চকলেট আছে পালচ
পালছ বেয়া পোৱা নেকি?
অ তাতে নিমখ নিমখ লাগে বহুত মোৰ অলপ টেঙা টেঙা টাইপ লাগে সেইকাৰণে মোৰ পালচটো ভাল নালাগে খাই।
অ পালছ টো দেখোন টেষ্ট টিয়ে।
এ মোৰ পালচটো টেষ্টি নালাগে, ৰবা সেইটো অকনমান অ কি কয় সেইটো মানে অলপ নিমখ নিমখ টাইপ লাগে ন সেইকাৰণে মোৰ পাৰ্চটো অকমান ভাল নালাগে। কিন্তু বেলেগ চকলেটটো ভাল লাগে। যেনেকে ইমলী চকলেট ইমলি ছ কৰিতো ভাল লাগে সে য়াৰ তাৰপিছতে আৰু হেৰি চকলেটটো ভাল লাগে। এইটো কি কয়, সৰু সৰু যে বহুত ফ্লেভাৰৰ যে আছে ফ্ৰুট ফান
আৰু একলেয়াৰ।
ইকলেয়াৰচু ভাল লাগে।
অ এক্লাৰচ ভাল লাগে ন।
উম উম।
অ টেষ্টি আছে।
উম।
উম, চবে ভাল লাগে। আৰু চিল্কৰ ডাঙৰটো খাইছা?
অ খাইছো, চব খাইছো। তুমি কি কি আৰু সেইটো চকলেটৰ চেলিব্ৰেচন পেকটো খাই পাইছা?
অ অ অ তাতে দে, অ বেলেগ বেলেগ চকলেট
মোৰ যে বাৰ্ডে চাৰ্ডে গীফ্টত যে ডাঙৰ চেলিব্ৰেচনৰ চকলেট পেকটো ন আৰুতো কিমান ফেমিলি পেক ওলাইছে।
অ বেলেগ বেলেগ একদম, এটাতো ডুবাইৰ চকলেটো ওলাইছে।
অ হয় নেকি?
অ।
অ তই খাই পাইছা মানে?
হা?
তুমি মানে খাই পাইছা?
অ
অ অ ঠিকেই আছে।
মানে ভালে লাগে, সেইটো শ্বেক বনালেও ভাল লাগে চকলেটৰ।
অ অ
এ বেছি মিঠা থকা চকলেট টো ভাল নালাগে কিবা
অ অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা চা
অ আৰু অ অ ককনাট চক ক্লেত টো ভাল লাগে বাট মোৰ ইমানো ভাল নালাগে সেইটো মানে ডিঙিত বাজি যায়
কিন্তু মোৰ ভাল লাগে সেইটো অলপ মিল্কি মিল্কি লাগে কক'নাট থাকে তাতে মজা লাগে সেইটো মোৰ কক'নাট টো মই সৰু পৰাই মই সেইটোয়ে খাইছো চকলেটৰ ভিতৰত ফাৰ্ষ্টত মই ককনাট চকলেটটো এবাৰ ট্ৰাই কৰিছিলোঁ বহুত ভাল লাগে আৰু তোক কিমান চকলেট আছে যেনেকা হেৰি আছে ন এইটো কি
উম
হেৰিত চকলেট যে আছে জেমছ সৰু সৰু জেমছ খাই পাইছা নে?
অহ অহ জেমছ জেমচ
উম জেমছ খাইও ভাল লাগে
অ অ
তাকে
ইণ্ডিয়া
অ আ দিয়া দিয়া
অ দিয়া ঠিক আছে দিয়া
দিয়া বাই।
অ